নে এতিয়া
অ আহিছে আহিছে তুমি আহিছে নাই
আহিছে আহিছে
মানে কি কলটো যোৱা নাই ন
নহয় আহিছিলে কিন্তু মই কৈ আছোঁ শুনা নাই
অ শুনা নাই কি কৰি আছা
এইটো গেম খেলিব ধৰিছোঁ
অ গেম খেলি আছা ভাত খালা
খালো অ
অ কি
মাংস
মাংস
উম
মাংস প্ৰিয় নেকি তোমাৰ?
নহয় ইমানো ভাল নাপাওঁ অ গাহৰিটোৱে ভাল লাগে বেছি
অ গাহৰি খোৱা
উম
গাহৰি গাহৰি মাংস গৰমত এতিয়া গাহৰি খোৱা নেকি
গৰমত মই গাহৰি পালেই খাওঁ গৰম বুলি নাচাওঁ আৰু
অ গাহৰি পালেই খোৱা বনাই কোনে বনাই কোনে
মায়ে বনাই
মায়ে বনায় মায়ে খাই জানো
মায়ে খায় পাপায়ে নাখায়
অ অ হ তাকে গাহৰি মাংসো বেছি বেয়া খালে গৰমত
উম উম
আগতেতো মানুহে গাহৰি নাখায় আজিকালিতো গাহৰিটো চুকমন হৈ গল
অ আগতে ইমান আগতে চৰুত বনাবও নিদিয়ে
উম উম নিদিয়ে মই নবনাও কিন্তু দেই মই নবনাও নেখাও
আপোনাৰ ঘৰত কোনো নাখায় নেকি
নাখায় নি খায় কিন্তু বাহিৰত খায় কিন্তু আমাৰ ঘৰত বনোৱা নহয়
অ অ
ঘৰত বনাবলৈ নিদো মই আনিপেলে ঘৰলৈ
অ
তুমি এতিয়া কি শুবলৈ আৰম্ভ কৰিলা নেকি নাই গেম গেম চাই আছা এতিয়া
এতিয়া গেম চাম মানে অলপমান টাইম মই ফ্ৰী ফায়াৰ খেলোঁ গুলীয়াগুলি
গুলিয়া গোলি গুলিয়া গোলি তেতিয়'লে তুমি আৰ্মিতে জইন কৰিব লাগিছিলে
নাই মই আৰ্মি পুলিছ ভাল নাপাওঁ ইমান
আৰ্মি ভাল নোপোৱা
নাই
ভালে আছে আমিত গ'লে তোমাৰ বাহিৰৰ জিনা চাব পাৰিবা। বহুত জেগা চাব পাৰিবা আৰ্মিত আমিত গলে হেৰি আছে লাভ আছে বাহিৰৰ দিশ বাহিৰৰ জগ উম
মানে জেগা চাই দমহাও পায় ন।
সেইটো হয়। কষ্ট হৈছে।
উম কষ্টল আছে
কষ্টনো কি কামত নাই চবতে আছে।
উম ছব
কষ্ট চ ওচপৰতে কষ্ট কৰিব লাগিব। তুমি পঢ়িবলৈকো কষ্ট কৰিব লাগিব। কিবা এটা চাকৰি এটা কৰিবলৈোশ কষ্ট কৰিব লাগিব।
অ
সয়াই আৰু। পিছেত এতিয়া তোমালোকৰ এতিয়া ঘৰত শাক পাচলি আছেনে?
শাক -পাচলি তেনেকে নাই মানে এনেই সৰু সুৰাকৌ কৰে। আৰু-
আৰু ঘৰতে কৰে
উম
দেউতা দেউতা কি খেতি কৰে।
খেতি খেতি তেনেকে নকৰে এনেই সৰু সুৰাকৰাকৈ আৰু- ৰঙালা, -চঙলা এনেকে
তে সৰু সুৰাকে অ ন সৰু সুৰাক কৰিব লাগে কাৰণ আজিকালি উ তোমাৰ বাহিৰতে এতিয়া কিনি অনা বস্তু বিলাক খাই থ তোমাৰ লাভ নাই। হয়নে ঘৰত যিমে ঘৰত তোমাৰ ফ্ৰেচ মালটো খাই ভাল। যিমান তোমাৰ শক্তি হ'ব কিন্তু কিনি অনা বস্তু সিমান শক্তি নাই আৰু সেই তোমাৰ কি হয় বেয়া হৈ যায়।
অ অ
কিন্তু ঘৰত থকা বস্তুবিলাক বেয়া নহয়ু দুই তিনি দিনলকে থাকি যায়।
উম
উ কিন্তু তোমাৰ কিনি অনা বস্তু দুিন না নাথাকেদিনতে পিছদিনাখিনি বেয়া হৈ যায়।
অ'
তাত
অ', মেদিচিন
সেইকাৰণে মানে ন' মেডিচিন মৰা। আৰু এইিলা বস্তুৰ প্ৰতি মানে খোৱালেও মানুহৰ উপকাৰ হয়। বেমাৰ আজাৰ হয় নানান ধৰণৰ বেমাৰ হয়। বহুত কিবা কিবি হৈ যায়। সেইকাৰণে মানুহে পৰাপক্ষ ঘৰত থকা ঘৰত থকা শাক- পাচলিয় খাব লাগে।
উম,।
ন' টোত কৈ। আৰু আজিকালি মানুহেতো আমাৰ অসম অসমীয়া মানুহেতো খেতি, কৰিবলৈ বেয়া পায়। খেতি নকৰে, চব কিনাৰ ওপতে নিৰ্ভৰ কৰে। আগৰ মানুহে ঘৰতে খেতি কৰিছে ঘৰতে ধৰা ধান। পথাৰলৈকো গৈছিলে এতিয়া মানেতো আজিকালিতো পথাৰলৈকো নাযায়।
নাই নাই।
এতিয়াতো ল'ৰা ছোৱালীয়ে টো আমাৰ নিচিনা ল'ৰা ছোৱালীটো তোমাৰ- খেতি পথাৰ কৰিবলৈ, পথাৰ দেখি নাপায়।
অহ।
হয় নহয়, পথাটো দেখিয়ে নাপালো এতিয়া আৰু কি খেতি কৰিলো। চাউলটো পায়ে কনতলৰটো চাউলটো।
অ।
গতিকে এতিয়া খেতি আৰু বাত দিলে আৰু। এতিয়া খেতি মাটি বিক্ৰী কৰি পেলনে ধৰা, ঘৰ বনাইছে। আৰু এতিয়া ইণ্ডাষ্ট্ৰ্ৰী বনাইছে, তেনেকে আৰু। এতিয়া খেতি খেতিৰ খেতিও শেষ চব শেষ হৈছে আৰু। অসমত জলবায়ু শেষ।
খেতি নোহোৱাই হ'ল এতিয়া চব খেতি মিয়াবিলাকেহে কৰে আৰু।
অ সেইটো ত কৈ আছো আমাৰ অসমৰ জলবায়ু- আগতে আমাৰ অসমৰ জলবায়ুটো কিমান ধুনীয়া আছিল, এতিয়া আমাৰ- অসমৰ জলবায়ুটো দূষিত হৈ গ'ল প্ৰদূষ মানে কেউফালে মানে- গছ গছনি নোহোৱা হৈ গ'ল গছ গছনি বিলাক - কাটি পেলোৱা হল, এতিয়া গছ গছনি নোহোৱাৰ ফলত এতিয়া- ব বতৰ বতৰটোও বেয়া হৈ গ'ল কাৰণ এতিয়া যিহে গৰম সেই গৰমত এতিয়া- আগৰ গৰমত মানুহে বাহিৰ- ঘূৰি ফুৰিব পাইছিলে কিন্তু এতিয়া তুমি ৰ'দ দিলে ওলাবই নোৱাৰা হয় নে?
অ অ।
গৰমৰ খুন্দা।
ভালকৈ মানে হেৰি এখনো নাই, চাঁহ জেগা অকণো নাই।
তাকেইতো ফেন- এতিয়া ফেনৰ তলত তুমি ফেনৰ তলত বহি থাকিলে তোমাৰ আৰাম লাগে যদি বাহিৰে ওলাই যাবলৈ তোমাৰ মনে নাযায়। ৰ'দ দেখিলি তোমাৰ মানে, ভিতৰ পৰা ওলাবলৈ মনে যায়।
আজিকালিতো- উম আজিকালি মানুহেতটো ফেন বেছি ইউজ নকৰে চবেই এ চিয়ে কিনিব ল'লে।
অ এচিয় সেইটোৱে টো উম। কিন্তু, সেই এচিটোৰ পৰা যে মানুহৰ কিমান প্ৰব্লেম হ'ব। সেইটোৱে মানুহেতটো নাজানে ন, সেইটোৱে এচিটোৱে মানুহে বেয়া- সেয়াহে কৰে, বেমাৰ আজাৰত তোমাৰ হ'ব। আৰু এ চি থকা মানে যোনে এ চিবিলাক সোমাই থাকে- সি বাহিৰত ওলাবই নোৱাৰে।
অ।
আৰু এচি টকা মানুহ দেখিবলৈও মানে তোমাৰ একদম পুৰা ঢালা হৈছে না যিটো- তেওঁলোকৰ প্ৰকৃতি সৌন্দৰ সৌন্দৰ্যটো সেইটো নোহোৱা হৈ যায় তেওঁলোকৰ।
অ।
পুৰা মানে এচিয়ে এচি থাকি থাকি তেওঁলোকে মানে পুৰা- তাৰ ছাল পুৰা স্কিন টো পুৰা হেৰি হৈ যায় কোমল হৈ যায় তেওঁলোকৰ। চব তে যায়। একো কৰিব নোৱি সেন্তে আৰু। এই কি কৰিবা আৰু উপাইটো নাই এ, চি, ল'বই লাগিব ফেন তলত থাকিবই লাগিব। নাথাকিলেও নহয় গৰম।
গৰম যেনেকুৱাই পৰিব লৈছে।
অঁহ!
আৰু এইবাৰ বানপানীও হোৱা মানে এনেকে পানীও হোৱা নাই দেখোন বৰষুণত।
নহয় আমাৰ এই এইখিনিত হোৱা নাই। তোমাৰ লখিমপুৰ চাইদে টো বানপানী কেনেকুৱা হৈছে।
অঁ, সেইফালে হৈছে, অঁ।
উম লখিমপুৰত তোমাৰ বানপানী হৈ মানুহৰ অৱস্থা নোহোৱা হৈছে। আমাৰ এইপিনে- ধৰা বানপানী নহয়েই, আমাৰ এইখিনি জেগাত বানপানী নহয়, আৰু এইখিনি জেগাত তোমাৰ- শোণিতপুৰ এইখিনি জেগাত তোমাৰ বানপানী হলে তোমাৰ গোটেই অসমেই ডুবিব। এইখিনিয়ে চবত- কৈ ওখৰ জেগা। গতিকে, ইয়াত বানপানীতো নহয়েই। আমাৰ এতিয়া নদীৰ ওচৰতে আছে। তথাপিতো আমাৰ বানপানীতো হোৱাই নাই, হয়। কেইঘৰ মানে এই এতিয়া ধৰ তলৰ- মুছলিম গাঁওৰ সেই তলৰখিনিত এদম-
অঁহ'
বাকী তোমাৰ এতিয়া বেলেগ গাঁৱত টো বেলেগে জেগাততো আমাৰ বান- পানী নায়েই, কিন্তু লখিমপুৰত দেখিছা কেনেকুৱা বানপানী। মানুহৰ অৱস্থা নোহোৱা হৈছে। হাহা কাৰ লাগিছে তাত। গতিকে, মানুহ বোৰ এতিয়া গৰমৰ গৰমেই সহ্য কৰিব নে, বানপানীয়ে সহ্য কৰিব নে? ভোকেই, ভোকৰ পিয়াহে সহ্য কৰিব নে? আমাৰ বহুত আৰামত আছো আমি।
অঁ আমাৰ এইটো চাইডে আৰামত আছে অঁ।
অঁ' এইটো চাইডে মানুহখিনি বহুত আৰামত আছে। আৰু এইটো চাইডৰ মানুহখিনি কাৰন, এইটো চাইডৰ মানুহখিনি মানে তোমাৰ লাকি আৰু।
লাকি অঁ'।
কাৰণ এনেকুৱা জে, এনেকুৱা জেগা মানে নাপায় আৰু ক'তো।
অঁ'
নাই বান পানীৰ পৰা অসুবিধা পায়, নাই তোমাৰ অ জীৱ জন্তুৱে কিবা অনিষ্ট কৰে। মানে মাছ- বাদ দিয়া মুমাই জেগাকন, কেও ফালৰ পৰা সুবিধা।
অঁ'
এতিয়া বানপানী- জেগাতো তোমাৰ কেনেকুৱা ধৰণৰ হৈ গৈছেগে, মানুহবোৰৰ অৱস্থা নোহোৱা ঘৰ-দুৱাৰ- কেনেকুৱা হৈ গৈছে? দেখিলে বেয়াই লাগে সেই মানুহ-
অঁ'
সেই-সেইপিনে জেগাবিলাকো মানে ঘৰ জৰ তাতে নদীবোৰো ওচৰতে আছে।
উম উম উম'।
সেইকাণে মানে বহুত অসুবিধা। তেনেকুৱা চাবলৈ গ'লে আমাৰ ইয়াত বহুতেই ভালেই।
এনেকুৱা সমস্যাও নাই একো।
উম' সেইটোৱেটো। কিন্তু, এই আৰু মানে কি আৰু তোমাৰ- ভেজাল মাল বিলাকেই খাব বিলাকেই খাব পাৰিবি আৰু, মানে ফ্ৰেছ মাল খাব নাপাবি আৰু। এই সকলো বস্তু কিনিহে খাব পাৰিবি। সেইটোহে মানে দিগদাৰ আৰু বাকীখিনি ঠিকে আছিলে। কিন্তু বস্তু পাতি কিনা কৰা সেইবিলাকত এতিয়া দামটো বেছি আৰু আমাৰ ইয়াত। কাৰণ মানুহে আমাৰ নিজে পৰিশ্ৰম নকৰে ন। এতিয়া চোন লোকৰ ওপৰতে নিৰ্ভৰ কৰে। লোকে কৰিব খেতি। আমি বনালো খাওঁ আৰু এতিয়া গাঁৱৰ জেগাত এতিয়া নিজেই কৰে।
অঁ।
কেনেকে এতিয়া মানে ধৰা- সেইফালৰ পৰা একচুৱেলি চাবলৈ গ'লে আমাৰ জেগা কণ বেয়াও হয়, আৰু চাবলৈ গ'লে আমাৰ জেগা কণ ভালো।
অঁহ।
চব ফালত কিছুমান জেগাত- এতিয়া ধৰা চব সুবিধা থাকে, কিন্তু যান-বাহনৰ সুবিধা নাথাকে, কিন্তু আমাৰ- যান-বাহনৰ সুবিধা আছে, সেইফালৰ পৰাই সুবিধা আৰু। কোনো বিপদত নপৰে মানে। বাপেকেটো দেৰিকেই শুৱৈ ছাগে ন?
উমঁ, দেৰিকেই শু।
অঁহ', ৰাতিপুৱা কেইটাত উঠা?
ৰাতিপুৱাটো মই ৰাতিপুৱা আৰু শুহে ৰাতিপুৱা।
অ' ৰাতিপুৱা শুৱা হে?
মই ৰাতিপুৱা শু হে-হে।
ক্লাছ কেইট পৰা আৰম্ভ?
মোৰ ক্লাছ চাৰে-সাতটাৰ পৰাই আৰম্ভ হৈ যায়।
চাৰে সাতটাত ৰাতিপুৱা চাৰে সাতটাত পোৱা গৈ জানো?
অঁ', মই পাই যাওঁ গৈ।
অঁহ। ঠিকে আছে চাৰে সাতাত। উঠি খোৱা-বোৱা কৰা নে নকৰা?
খোৱা-বোৱা কৰো মায়ে বনাই থয়।
অ', খাই, অ', খাই কি ওলাই যোৱা আৰু ঠিকে আছে। কিন্তু এতিয়া গোটেই ৰাতিটো চাই মোবাইল চাই থাকিলেও বেয়া অকণ শুবও লাগে।
উমঁ-উমঁ।
নহ'লে চকুৱে বহুত কষ্ট পায়। আজিকালি মোবাইলৰ যি হে হেৰি আছে।
অঁহ।
তেতিয়া চকুত বেছি কষ্ট পাই যায়। হেল্ল'।
অঁ', শুনি আছোঁ।
অঁ', শুনিছা? অঁ', - গৈছে-গৈছে। এতিয়া হেৰি- কোৱা কিবা- কবা নে?
মই মানে এতিয়া ৰাখোৱে নেকি আৰু।
অঁহ', -অঁ', - ঠিক আছে দিয়া তেতিয়াহ'লে। ৰাখা।
উম, ঠিক আছে।
ঠিক আছে।
অহ।